উম উ বাকী কি কৰি আছ এতিয়া আহ ম কথা ক'ব ওলাইছিলো ৰ নাইছৰ ওচৰত ত আৰু কৈ যা কৈ যা অ মানে হ'ল কি মেকুৰীটো ন এতিয়া মা পাপা লাহে লাহে একচেপ্ট কৰি আছে
অ কঙগ্ৰেছ
ইএ
এতিয়া পাৰ্টিটো লাহে খাব লাগিব
অ কি কৈছা
পাৰ্টিটো খাব লাগিব পাৰ্টি
উ বা পাৰ্টিও লাগে নেকি তোক আৰু
মানে মানে কেনেকে মানে একচেপ্ট কেনেকে আপোন লাগিছে ক চোন
মানে দেউতাইতো একচেপ্ট কৰিছিলে আৰু সি নহয় মানুহে না কৰা নাছিল ছিল কিন্তু মায়েহে কিন্তু মায়ে এতিয়া লাগি আছে
এ মা মা বোৰে লাগেই
শেষত এনেও লাগিব
আমাৰ কুকুৰটো মানে মানিছিলো সেইটো মানে
ওচৰত আন ওচৰত আন ফোনটো
এ মই এইটো কৈ আছোঁ
উম
মানে মই এইটো কৈ আছো কি আমাৰ কুকুৰটো যে আনিছিল যে সেইটোও যদি আৰু এসপ্তাহ ৰাখিলে হেতেন ন তেতিয়াাহলে আমাৰ মায়েও মানে এটা থাকে ন এটা টাইমৰ পিছত মৰম ল লগা ষ্টাৰ্ট হৈ যায় আৰু সেইটো হয় বোলে
দেছে
কিন্তু সেইজনী মেইন-মেইন দি তাৰ কি আছিলে সেইজনী-সেইজনী ৰাতি মানে উ, এনেকে মানে থাকে মানে ভয় কৰে অকলে।
ভয় কৰে।
অ', মানে যদি আমি কোনো নাথাকো ন মানে তাৰ ৰুমত যদি অকলে থাকে। তেতিয়াহ'লে এই কুকুৰ বিলাকে যে আৱাজ ওলাই যে
আহ, জানো উম-উম-উম জানো। মানে গলে দি মাতটো যে ওলাই।
উম, কিবা যদি হেৰি কবাক এনেকোৱা
দুখ পালে ক'ৰবাত সেনেকা মাতটো ওলাই দে অ-অ-অ-অ, গম পাইছো, গম পাইছো পিছত লাগে মনতটো লাগিয়ে যায়।
আৰু পিছত আমাৰ-আমাৰ-আমাৰ-আমাৰ যে এই আমি যে ৰাখিছিলো। যে আমাৰ কেম্পাছৰ দুটা ন সেই দুটাৰ দেখিলো বা কি কাজিয়া কৰে।
উম,
মতা কুকুৰতে মকী মাইকীজনী মানে ইজনীও মানে ম, ছোৱালী আছিলা। সৰু ছোৱালী আৰু দুই জনো মাই মাইকী মানে সেইজনী মানে এতিয়া ভাও-ভাও কৰি থাকে। এই একদম ভাও-ভাও কৰি থাকে ইটো-ইটো আমাৰ, এইটো আমাৰ মেইল কুকুৰটোৱে মানে এইজনী-এইজনী হাও-হাও কৰি থাকে, মানে গালি পাৰে আৰু কি এইজনী কৰি আছে এইজনী চাগে জ্বলিছিল চাগে।
আ, পাৰে। মাইকটো আকৌ ওচৰতে আন
সেইটোৱে আৰু।
অ', কেইটাত যাবি খেলিব।
যাম আৰু।
আকৌ দূৰত গুচি গলি।
টা বজাৰ ত্ৰিশ মিনিটত চাম গ্ৰুপটোত কি কৈ আছে।
তেন্তে তোমাৰ টাইম আছে অলপমান-অলপমান।
অলপমান ভালে টাইম একো নাই চ চাৰিটা চল্লিশত গলে দিগদাৰ নাই।
উম,
কিবা ডাঙৰ মেকুৰীটো আছেনে।
আছে বাহিৰত তাক বাহিৰতে ৰাখোচোন জান।
কিয়?
বাহিৰতে ৰাখা যায় তাক কিতাপোচোন বাহিৰতে থাকে আগৰ পৰা গম নোপোৱা নেকি? তাক ভিতৰত নাৰাখো আমি। ইমান আৰু জ্বলে সঁচাই বহুত। তোলছে মাৰিব ট্ৰাই কৰি মানে কি আমাৰ এই অ খিৰিকী বাহি অ খিৰিকীটো জাগাত অলপ নেট এটা আছে ন যাতে মই আহিব নোৱাৰিল দে যদি খিৰিকীটো খোলা থাকে সেই নেট যিটো দেখা পাই এতিয়া নেটটোহে আছে মাজত ধৰি ন ৱাল এটা আছে মাজত তাক দেখাবলে একদম মাৰিব আহে ত মই তাক ওচৰত নেদাখো আৰু সিমা দব বছৰ
আৰু আৰু আৰু কিবা কৰে নেকি
আৰু কিবা মানে আৰু একো নকৰে কিন্তু জ্বলে তাতে গম পায় যে কুৰ মানে কুকুৰ কৰিব নোৱাৰে কিন্তু জ্বলে হলেও আমি তাক খাব দিওঁ আৰু সেই বেলেগকে নাৰাখো নহলে তাৰতো বেয়া লব ন উ চিন্তা নকৰো আৰু সেই তেনেকুৱা নকৰো
এই মই কি কৰি আছিলো অ মই এইটো কৈছিলো কি ৰিল চিলল চাই নাথাকিবি তোৰ কি বুলি কয় তই এইটো ফিল্মটো চাই ল ফিল্মটো চাই লোৱা পিছত আমি মানে একেলগতে মানে কি বুলি কয় আমি চব কথাবিলাক পাতিব পাৰিম ন বহুত কথাবিলাক পাতিব থাকে ষ্টৰি ডিছকাচন কিবা কিবি আৰু লাষ্টত মানে সিহঁতে মানে কি হয় দুটা টাইপৰ এডিং থাকে হাস যে হৈ এটা থাকে তোৰ খোলা এণ্ডিং অ'পেন এণ্ডিং এটা থাকে বন্ধ এণ্ডিং বন্
এই কল নহয় আহ এই কল নহয় ন হেল্ল' শুনা পাইছ
পাইছো পাইছো
অ এই কল নহয় ন তই অলপ ভালকে ক
এই এটা মানে খোলা শেষ থাকে এটা বন্ধ শেষ থাকে বন্ধ শেষটোত মানে কি হয় কাহিনীটো সমাপ্ত হৈ যায়
উম
খোলা শেষত কি হয় কাহিনীটো মানে কি হয় আৰু তোৰ আগলেও আৰু কাহিনী বনাও পাৰে মানে সেইটো দি বুজিছ
সি মনাব পাৰে
আৰে নহয় মানে খোলা কাহিনী কি হয় যেতিয়া ফিল্মটো খতম হৈ যায় তাৰ পিছতো মানে তাৰ দুই নম্বৰ তিন নম্বৰ সেনেকা আহ
আহ আহ
নিজৰ ওপৰত কথা মানলে আৰু সেইটো ইয়াত খোলা এণ্ডিং আছে মানে লাইন দিনটোৰ বিষয়ে আমি কথা পাতিব পাৰো
উম প্ৰথম এণ্ডিংটো অ হবদে
বেছি টাইম নালাগে তো দুঘন্টা অকল দুঘন্টা এতিয়াও যদি
ভিন্দি খাব পিছত ত চ মাৰো
এতিয়া যদি চাৰিটা বজাতো ধুনীয়াকে বহ নে ছটালৈকে হৈ যওঁ দুঘন্টাও নহয় এক ঘন্টা কিমান চল্লিশ মিনিট
হয় হয় বুজিছো চাম দিয়ক
ষ কৰি খাই
ওচৰটা
একদম মজাকে চিপচ চিপছ লৈ খাই থাকিব লাগে চাই থাকিব লাগে
নাইনৰ' ছিক্স চিঠ
উম আনি
চিপছ নাই কিনি দে অ
কিয়
উম পাপাই দোকান বন্ধ কৰিলে
আৰে খুলিব ন
খুলিব ছয়টামানত
আহ বাকী আৰু কি সেইটো কথা পাতিলো এ এনে এচ আছে যে এচ সি মোক যে মই যে কৈছিলো যে সি মোক কল কৰিছে বুলি সি মোৰ মানে এইটো কবলে কল কৰিছে সি মানে হিলটোত পালে এ মই যে এন একজামটো দিবলৈ গৈছিলো যে য'ত দিবলৈ গৈছিলো মনত আছে নে নাই
অঁ আছে
অ সেই তাতে পাইছেহি কিন্ত কি যোনটো চাবজেক্ট দিছে মানে চাবজেক্টটো মানে হেৰি একদম পাতলা চাবজেক্ট
অ আচ্ছা অ বুজি পাইছো বুজি পাইছো
সেইটো সেইকাৰণে পাই গৈছে এনে দি দিছিল আৰু মানে এটা সুধিছে লৈ কেনেকে লয় লৈ লও নেকি কি মই কৈছো অ লৈ ল লৈ ল পিছত যদি আমি ফটত বেলেগ তাতো যাও হ তাত প তুমি ইয়াত হেৰি তুম পাই আঁতৰাই দিব পাৰা মানে এইটো যদি লৈ লোৱা এইটো কিন্তু হে পইচাটো এতিয়া তুমি যদি দি দিলা তুমি সেইটো এনেই খুজিব পাৰা ঘূৰাই দিয়ে পইচাটো
দিয়ে নেকি এইবিলাক ঘুৰাই অ টাইম ল'ব অ
আৰু দু তি
ঝামমেলা আছে যে এই ঘত
আহ তোৰু তোৰু অহা বছৰত লাগিব ৰ
কি মাতটো কথা মই একো শুনাই পোৱা নাই
মইতো কৈছো কি তোৰো অহা বছৰ এইবিলাক আহিবৰ ৰ সময়
আহ সেইটোটো দিবতো লাগিব এনেও বোলে এতিয়া যদি নিদিও পিছক লগকে হলেও দিব লাগিব
দিব লাগিবই উম
একো বয়সৰ হেৰি নাই ন ইয়াতে
নাই নাই কিন্তু যদি মানে একবছৰ হেৰি ৰখি যোৱা যায় তে হলে মই যে মোক যে এটা চ লাগিব বুলি কৈছে মই খানাৰ পৰা সেইটো বনাব লাগিবটো
অ বুজিছো মই যদি তাৰ মাজতে একেলগে এটা বেলেগ ডিগ্ৰী কৰি থাকো তেতিয়া
একো নহয়
তেতিয়া দিব নালাগে ন তেতিয়া
নালাগে তেতিয়াতো কৰিয়ে আছে তত পঢ়িয়ে আছ ন কৰি আছ কি পাৰি মাজে মাজে মই সেইটোৱে ভাবিছো এইটো মই ওচৰত থটো ল বুলি ভাবিছো একদম ওচৰত আছে মই যুদ্ধ ওচৰত আছে এইেইটো লওঁ বুলি ভাবিছো মানে চবচে ওচৰত আছে
অঁ গম পাইছোঁ কি কৈছ হ'লেও পাৰা
তাত
় কিবা নহয়
নহয় নেকি
মোক তো খং উঠাব ট্ৰাই কৰি আছে না
অ
যাতে মই কিবা শিকিব পাৰে না নহব এনেকা নহ'ব এনেককা
স্যবাদী ভাল ভাল
ইয়াতে নহয় তাতে আমাৰ তাতে ধালিব লাগিব মই উ নবছৰ মোৰ ওপৰত মাৰো
মই যাম ন সেকাৰণে আকৌ।
কি?
এ নহয় মই যাম ন!
তোৰ মাত শুনা পোৱা নাই।
মই এইটো কৈছো কি মই মানে মাহ খাবৰ পৰা বাচিব লাগিব সেইকাৰণে বিছানাৰ তলত সোমাই যাম।
বিচনাৰ তলত সোমাই যা।
তই কেতিয়াও বিচনা তলত সোমাই নাই পোৱা নেকি বে? কিয়? অ' মানে কিয় কৈছে
কি কিয়?
কিয় মানে। অ' খেলিব যাওঁতে টাইম
হা
কি কৈছা?
এই এইজনী আকৰি। তুমি পাইছানে নাই?
উম বেয়াকে কৈছে। মোক বেয়াকে কৈছা!
নাই কোৱা। মই আপোনাৰ প্ৰশংসা কৰিছো।
নাই নাই প্ৰশংসা, ইছ ৰাম নাই নাই।
হেৰি মই কি কৰি আছিলো, মই এইটো কৈ আছিলো।
সুধি যাবি নে নাই খেলিব মই সেইটো সুধি আছো তোক?
হা কি?
আজি যাবিনে নাই খেলিব?
যাম, কিয় নাযাম!
অ' যাহে এৰিবি মানে।
ক'বালে যাম বুলি ক'লো ন, এতিয়া মানে দুটা অপচন থাকে এটা যাম, এটা নাযাম। যাম বুলি কলো মই।
কি?
মই যাম বুলি বুলি গ'লো যাম বুলি গ'লো
অ' যাবি যাবি।
এতিয়াতো এইটো চাৰে-চাৰিটাই হয়।
অ' হৈয়ে গল আৰু পাঁচ-দশমিনিট আছে।